হেল্ল'।
হেল্ল'।
উম, কি কৰি আছে?
মই জাষ্ট ব্ৰেকফাষ্ট বনালো।
বেকগ্ৰাউণ্ড নইজ আহি আছে অলপ।
মই জাষ্ট ব্ৰেকফাষ্ট বনালোঁ।
উম, আপোনাৰ বেকগ্ৰাউণ্ডত নইজ আহি আছে।
নইজ আহি আছে, মইতো কিটচেনত আছো। পাকঘৰত।
আচ্ছা ঠিক আছে দিয়া। ব্ৰেকফাষ্ট বনালে, ব্ৰেকফাষ্ট খাইছে নে?
নাই খাম দচটাত।
উম।
এতিয়া মোৰ কাৰণে বনাই আছোঁ ব্ৰেকফাষ্ট।
উম, তাৰপিছত কামলৈ ওলাই যাব ন?
আচ্ছা, উম। ঠিক আছে, আৰু কি কাম কৰে আপুনি?
মোৰ কাপোৰৰ ব্যৱসায়
আচ্ছা কাপ কাপোৰৰ ব্যৱসায়। আজিকালি কেনে চলি আছে ব্যৱসায়?
ব্যৱসায় ভাল চলি আছে, ব্যৱসায়টো অফলাইনৰ পৰা অনলাইন ভাল চলি আছে।
আচ্ছা অ', আজিকালিতো অনলাইনে হৈ গৈছে কাপোৰ হওক আৰু উম, খোৱা বোৱা, গেলামালৰ বস্তু হওক চব্জি পাতিও অনলাইনে পায় আজি কালি।
চব পায় আজিকালি,
অনলাইনৰ হোৱাৰ কাৰণেই আমাৰ যে, খুচুৰা বজাৰ কেইতাই আমাৰ লোকেল, বজাৰ কেইটাৰ অলপ অসুবিধা হৈছে চাগে।
বহুত অসুবিধা হৈছে মানুহকেইটা, যেনে সৰু সৰুবাগত মানুহ বহি থাকে। তেনেকে মাৰ্কেট টো বেয়া হৈ গল না।
সেইটোয়ে আৰু কিছুমান আগত, সেইটো আৰু বেছি আছিল বজাৰ পাতি এতিয়াতো, কিছুমান মানে কমি কমি গৈ আছে। আমাৰ ইয়াতেতো বহুত আছিল আজিকালি দেখাই নাপাও। একদম কম হৈ গৈছে, সন্ধিয়া ৰাতি। মানে আবেলি গধূলি ওলালে, আগতে বহুত আছিল বজাৰ। এতিয়া বহুত কমি গৈছে।
এতিয়া মানুহ চব ঘৰত বহি বহি পাই আছে দশ
উম, আপুনি কোনটো ভাল পায়? এই অনলাইনত বজাৰ কৰি নে, নিজে গৈ বজাৰ কৰি।
নিজে গৈ বজাৰ কৰি ভাল পাওঁ।
উম, মই হেৰি এই ঘৰ নিজে গৈ বজাৰ কৰোঁ। আমাৰ লোকেল মাৰ্কেটোক অলপ সহায় কৰিব লাগে। তেওঁলোকক অলপ গুৰুত দিব লাগে। কিন্তু অনলাইন, উম। অনলাইনত কিছুমান বস্তু আমাৰ এনেকা আছে যে, লোকেল বস্তু আমি আমাৰ লোকেল মাৰ্কেটহে পাওঁ। আমাৰ অনলাইন অনলাইনত পোৱা নাযায়।
সেইটো হয়, বহুত বস্তু নাপায় অনলাইনত।
হা, তাৰ কাৰণে যাবই লাগে। আমাৰ ইয়াতে যে আহ বহে আমাৰ ইয়াতে ৰবিবাৰে। আৰু, লখৰা এনেকে লখৰা বজাৰ হয়, ৰবিবাৰে এইটো গম পায় নে আপুনি? অহ।
ৰবিবাৰত আমাৰ অ আমাৰ এইটো বজাৰ আমাৰ শুকুৰবাৰে হয়।
অ আমাৰ ইয়াতে ৰবিবাৰে বহে আৰু লোকেল লোকেল মানুহে লোকেল বস্তু লৈ আহে। কিমান ধুনীয়া ধুনীয়া বস্তু থাকে। সেইবিলাক অনলাইনত নাপায়। আমিতো তাতেই গৈ বজাৰ পাতি কৰো, আমাৰ ইয়াতে হাত থাকে। কাপোৰ কিনিৰ পৰা খোৱা বস্তু জোতা, চব পাই। আৰু কিছুমান আমাৰ ইয়াতে লোকেল মানুহ আছে যি নিজে হাতেৰে বনাই, জোতা বেগ।
হয়, এইবিলাক ভাল এইবিলাক নিজৰ হাতৰ যি বস্তু কেইটা বহুত ভাল।
উম, তাৰ পৰাই বজাৰ কৰোঁ। আজিলৈ চাইছে নে গৰম কি পৰিছে।
গৰম গৰমৰ মানে সীমা নাই।
বাপৰে ইমান গৰম, কালি মই ওলাই গৈছিলো অলপ। কি যে গৰম দিছে একেবাৰে। কতো মানে ত নাপায়। ফেন চেন ফেনৰ হাৱা চাৱা কাম কৰা নোহোৱা হৈছে। এনেকে গৰম গাতে নালাগে হাওৱা। আগে আগতে আগতে অলপ হুম কি কলে আপুনি
হয় আমাৰ গুৱাহাটীত যে এইবাৰ গছ পাত এইবাৰ চব কাটি দিছে যে সেইকাৰণে গৰমটো বেছি উঠি গৈছে
অ এইবাৰ বেছিয়ে গৰম দিছে আগতে দেখোন অলপ হাৱ হাৱা চাৱা দিছে বতাহ দিছিল ন প্ৰ প্ৰকৃতিৰ পৰা যে বতাহটো আহে অলপ ঠাণ্ডা লাগিছে আজিকালিটো নিদিয়ে আৰু দিলেও বা কেনেকা যে ইমান গৰম বতাহটো লাগে গাত, মানে জ্বলি যাব এনেকা লাগে তাৰপিছত আকৌ, ৰাস্তাত যেতিয়া ওলাব ৰাস্তাৰ যি গৰম ৰাস্তাৰ গৰম গাড়ীৰ গৰম
অ'বেয়াকে লাগিছে
আজিকালি যোৱাকালিতো তোমাৰ ইফালে গৰম দিছে আমাৰ এইফালে আজি ৰাতিপুৱা বৰষুণে বৰষুণ
বৰষুণ দিছে
হয় এইফালে বৰষুণ দিছে কি কয় আমাৰ এইফালে জেগাত এমচিকিয়ো হয় না এই ফালে বৰষুণ চানছ হলে বেছি হয়
উম, আৰু আমাৰ ইয়াতে বৰষুণৰ নামেই নাই হলেও বৰষুণ দিলেতো অলপ তত পালো হয় আকৌ আমাৰ বেছি বৰষুণ দিলে দিনতে আৰু মানুহৰ কামৰ কাৰণে বেঘাত পৰি যায় ৰাতিটোত অলপ বৰষুণ দিলে অলপ আৰাম লাগে
গুৱাহাটী বৰষুণ দিব আজিকালি নিদিয়ে নেকি এতিয়া মা মন্দিৰ পৰি গল না
অ 'তথাপিওতো দিয়া নাই এনেতো আগতেতো এনে এটা আছিল যে অম্বুবাচী মেলা যেতিয়া হয় তেতিয়া বৰষুণ দিয়ে তাৰপিছত আ যেতিয়া আ অম্বুবাচীটো এ সাৰি দিয়ে মানে এৰি দিয়ে যেতিয়া মন্দিৰটো চাফা কৰে তেতিয়াতো বৰষুণ দিছিল আগতে আজিকালি যে কি হৈছে আৰু এৰি এইবাৰতো দিয়াই নাই বৰষুণ প্ৰকৃতিৰ মানে নিয়ম কেইটা চব সলনি হৈ গৈ আছে এইটো কিছুমান আমাৰ মানুহে এইটো ৰেচপনচিবল হয়! তেনে তেনে গছ কাটি আছে, ঘৰ বনাই আছে, গছ পুলি ৰোপন কৰাটো পাহৰিয়ে গৈছে মানুহে যেন
তাৰ পিছত আকৌ মানুহৰ ঘৰত এটা গাড়ী হলে হয়! কিন্তু, আজিকালি মানুহৰ ঘৰত যিমান কেইটা মানুহ মানুহজনে এ গাড়ী লৈ
সেইটো আজিকালি বেংকৰ পৰা লোন ফেচিলিটি দি দিলে নহয় সেইটো বহুত বেয়া কথা!
চবে আজিকালি গাড়ী মানে সেইটো কাৰণেওতো আৰু বাতাবৰণটো একদম হেৰি হৈ যায় গো গোলকীয় উত্থাপনটো আৰু বাঢ়িয়ে থাকে, সেইবিলাকৰ কাৰণে। সেইটো আমি নিজে বুজিব লাগে, যিমান খিনি আমি কৰিম আমাৰ পৰৱৰ্তী প্ৰজন্মই ভাল পাব বস্তুতো, নহলেটো পৰিৱেশৰ অৱস্থা আৰু বেয়াই হৈ যাব।
সেইটোত হয়, এই তোমাৰ দ্বীপৰ বিলৰ এইফালে তোমাৰ। গাছ চব কাটি দিলে, এতিয়া বিল্ডিং বনাব, অফিচ বনাব।
তাকে। উন্নতিটো চবৰে লাগে, কিন টো এইটোৰ কাৰণে যে আমাৰ প্ৰকৃতিটো নষ্ট হৈ যাব, সেইটোত বেয়া কথা। প্ৰকৃতিৰ ওপৰত ধ্যান ৰাখিয়ে, আমাৰ উন্নতিটো কৰিব লাগিব।
এতিয়া যে, অ' সেটোৱে। এতিয়া যে দ্বীপৰ বিলৰ এনেকা অৱস্থা হৈছে, তাৰ যে চৰাই বিলাক ক'ত যাব? এইবিলাকোতো মৰি আছে। আজিকালিটো চৰাই দেখিবই নোৱাৰোঁ, পোৱা নাযায়। মই য'ত থাকোঁ, তাত ত নাইয়ে, কেতিয়াবা, কেতিয়াবা এই চৰাই অলপ চাওঁ আৰু। কিমান দিন হ'ল, মাত বোল শুনাই নাই চৰাই অৰ।
ইমান গৰমত সিহঁতেও মৰি আছে, গাছ-গছনি। একো নাই, ক'ত থাকিব?
সিহঁতৰ কাৰণে গাছ-গছনি মেইন বস্তু, যাতে গাছ-গছনি কাটি মানুহে বনাই দিলে হ'ব নেকি? সিহঁতে ঘৰ থাকিব নোৱাৰে না।
আৰু টো শুনা পাইছিলো, এ চি মানুহে যে ব্যৱহাৰ কৰে। এচিৰ কাৰণেও, অ'গোলকীয়া উত্তামটো বাঢ়ি যায়।
মানুহৰটো অ', এ চি থাকিলে, গা বেয়া হৈ যায়।
যেনেকে মোৰ অৱস্থা বেয়া হৈ যায়, ৰুমত। এ চি, দোকানত এ চি, যেতিয়া বাহিৰত ওলাই গ'লে অৱস্থা বেয়া হৈ যাব।
হুম। এইটোত বেমাৰ হৈ যায় টো, এইটো তো চামৰাত বেমাৰ হৈ যাব। এনেকে সদায় এ চি টেচিত থাকিলে, আৰু এ চিটো বোলে গোলকীয় উত্তাপৰ কাৰণে ভালো নহয়। যিমান অ', যিমান এ চি ব্যৱহাৰ কৰিব মানুহে, সিমান আৰু তাপ বাঢ়ি যাব পৰিৱেশৰ।
এতিয়া কি কৰিবা, এতিয়া উপায় নাই না, এ চিটো লাগিবই। এ, মোৰ কুকুৰটোক, ফেনটো অন কৰিলে কাম নহয়, তাক এ চি লাগে মোৰ দগীটোক।
তাক এ চি টো দিলে, একদম ধুনীয়াকে শুই যায় সি। তাৰ এটা গৰম লাগে মানুহৰ পৰা ইয়াৰ বেছি গৰম লাগিবই, তাৰ গাত কিমান চুলি আছে, এটা চুলি নহয় কিমান চুলি।
মোৰ ঘৰত আকৌ এচি নাই, মই ফেন দি কাম চলাই আছোঁ। গৰম লাগে, তথাপিও মানে শৰীৰৰ হৈ গৈছে এইটো, ফেন দিয়ে কাম চলে।
ঠিক আছে দিয়ক, কথা পাতিম পিছত আৰু
ঠিক আছে
উম।